অ।
হম?
আহ।
ঐ ক?
মই কি মইক কৈ থাকিমে জানো।
উম ত
তাই কো আজি তই কো?
বাকি, ৰ-ৰ-ৰ। বাইক কি লবি ঘূৰাৰ কাৰণে? উম বাইক কি লবি ঘূৰাৰ কাৰণে? হে?
কি হব তোমাৰ। এনে ক'ত যাব মন আছে ঘূৰা?
মইতো অল ইণ্ডিয়া, অল আছাম মাৰি লম। তাৰপিছত অসমৰ বাহিৰত ভাবি আৰু।
উম, আহি যাব পিছত। যাব লাগিছিলে ন' ক'তবা।
অ'
এই কেইদিনৰ ভিতৰত যাব লাগিছিলে ক'তবা। ডেট ফিক্স কৰ তই মিলা, তুমি মিলা।
মই কি মিলাম।
মিলাই এনে ক'ত গ'লে ভাল হ'ব আমাৰ, ওচৰে অলপ ওচৰত মানে।
এ এনেই গহপুৰ চাইডে ক'তবা আছে ফুৰা জেগা?
নাজানো মোৰ বেলেগ জানো। উম কি নাম আছিলে
ঢেকিয়াজুলী ঢেকিয়াজুলী এইফালে এইফালে জানো। পাতফালে ইমান নাজানো।
ইফালে টো বহুত দূৰ হৈ যাব, পাৰ হৈ যাব লাগে ন
অ', ঘৰত থাকি যাম।
দূৰ হৈ যাব।
যাব গলে।
সিজুসা সিজুসা।
বাইক এদিন থকাৰ
উম।
অৰুণাচলতো যাব নোৱাৰি।
অ'।
বহুত বানপানী হৈ আছে, বহুত দলং-চলং ভাঙি আছে সেইফালে।
আহ।
আনিনি যোৱা ৰাস্তাটো, উম আনিনি যোৱা ৰাস্তাটো এক একেবাৰে নহয়। পুৰা ভাঙি গৈছে। উম।
বাকী ক'ত গ'লে ভাল হ'বনি?
ঘূৰাৰ ইমান নাজানুৰে। ম‌ই কে দাদা লগত গৈছো সেইফালে কেইটামান জগাত গৈছো নাম নাজানো।
ঘৰৰ ভিতৰত টো আছেই এইকেইদিন।
এটা কাম কৰিব ভাহি কিন্তু। এটা কাম কৰিব পাৰি। এই কি কৈ বনগাঁও চাইডে যে, পাহাৰ চাইডে নদী তাত তালৈকে যাব পাৰি নদীত। সেইফালে যাব পাৰি অলপ।
উম। ঘৰত কি কোনো নাই? ঘ-ঘৰত ভালে ভালে। ঘৰত কোনো নাই?
হা?
চুপ।
কিয়া? একো নাই
চুপ।
এ তাক অ অ
উম।
উম আমাৰ বিশ্বনাথ দৃষ্টিক'ত ক'ত যাব পাৰি? ঢেকীয়াজুলি যে দূৰ হৈ যাব।
আৰু তাৰ অকল যাবই লাগে এদিন এদিন তাত গত ভালে তাত থাকিবও পাৰি।
সেইটোতো হ'ল। আমাৰ এইফালে চাইড গৈছো হা, এইফালে কাৰ্বি ব্লক চাৰ্বি ব্লক টো হ'ল এইফালে, এইটো হ'ল তল ফালে, ওপৰ ফালে কি আছে?
উম ব্ৰহ্মপুত্ৰৰ চাইডে যাব পাৰি জোগা চাই।
হা?
এ বাইক উঠাও লড্ডাক বোল চিধা। চিধা লাদ্যাক যাওঁ। ইয়াত থাকি লাভ নাই, চিধা লাদ্যাক যাওঁ।
লাইচেন্স, লাইচেন্সটোহে নাই।
নাই আইতে। এই এই দেখোন পি চাইটে। সেই যে।
উম। নেটা
আইচ মটৰ পাঁচ কোন টো কচোন।
হা
হায়েষ্ট মটৰবল পাঁচ হায়েষ্ট
ন গৈছে দেখ মই নাজানো আৰু সেই নাই।
উমলিংলা আছিলে।
উমলা নামলো কেনেকুৱা। নামো কেনেকুৱা এনে।
খাতাৰ নাক আছে নাম। ইণ্ডিয়াতটো চ'ব আছে। ৰাজস্থান যাব পাৰে আজমীৰ। গৰমত উতলি যাম, তাত উতলি যাম।
আহ, আহ।
বৰফৰ নিচিনা উতলি যাম তাত।
উম।
দাৰ্জিলিং যাব পাৰি।
উম।
চাইকেল উঠাই যাওঁ নেকি?
বৈল নহ'লে।
পিছফালে বেগ পেগ হ হ। আগফালে কিবা এ পাংচাৰ কিট লৈ যাব লাগে। দে দুইদিনৰ ভিতৰত পাই যাম একদিন। দুই দিন তিনিদিন লাগিব। কি কথা কয় তিন চাৰ দিন লাগিব, তিন চাৰ দিন লাগিব।
হা গৰমত কোতও যাবও নোৱাৰিম।
ত, এইটো বস্তু কেনেকুৱা কাৰ পৰা গ'ম পাইছিলি।
এইটো ৰাজা বাবু।
কি কৰিছিলি।
ৰাজা বাবু ৰাজা
কি বুলি কয়।
হম।
যোৱা নাই কোনে কৈছে কোনে কৈয়ছে।
শুনাই নাই ভাই।
কোনে এ শুনিছ এতিয়া। হেল্ল'
আহ।
হেল্ল'
শুনিছো ক
অহ, এইটো এটা কোনে কৈছিলে, ৰেকৰ্ডিং কোনে কৰিছিল? কৈছিলে?
ৰাজা বাবু।
কি।
উম,
অহ, ঠিকে।
ইমানে চুপ কৰিছোঁ মই।
আমাৰ দামোৰি নাই।
অহ', হ।
অহ, নাই।
ব'ল চাইকেল ওলাওঁ যাওঁ।
কা
যাব পাৰি ন, চাইকেল লৈয়ো।
পাৰি বহুত টাইম লাগিব, বহুত টাইম লাগিব। পাৰিম বহুত টাইম লাগে।
ব'ল চাৰ ধামি যাত্ৰা কৰো চাইকেল লৈ। চাৰ ধামি যাত্ৰা আৰু বাৰ জতিলিং।
উম। তোৰ বোলে হাত ফাটা।
পাৰি ন। সেইখিনি পইচা লাগিব খোৱা-পিয়া, খানা-পিনা।
অহ।
আমাৰ এফালেলৈকে একো নাই। উৰিষ্যাৰ পৰা কিন্তু, উৰিষ্যাালৈকে ঠিকেই থাকিব। তাৰপিছত পুৰা কিন্তু এনেকা বেয়া হ'ব। উৰিষ্যাৰ তলত কি আছে?
হা?
উৰিষ্যাৰ তলত কি আছে?
এইটো কি ই ঘূৰা-ফিৰা মোৰ ইমান নাই, এইফালে নাচাওৱেই। অহ, উৰিষ্যা, উৰিষ্যা তে
হ'ব দিয়া তেতিয়া হ'লে, পিছত কল কৰো কথা পাতি ল'।
অহ, কেতিয়া, নাই।
অহ। উম।
কটৰে অহ।